মই বিচনাতে পৰি আছো। অ' শুনিছো, শুনিছো উম।
অ' খোৱা বোৱা, ময়ো
খোৱা- অ' খোৱা বোৱা কৰা নাই কৰিমহে। এ প্ৰকল্প দুটামান বনাব আছিলে বনাই আছিলো। অ' ভাত বনাই থৈছিলো, এই দুপৰীয়াতে সেই বিদ্যালয়ৰ পৰা আহি পেলাই বনালোহি।
অ'।
তাৰপিছত তেতিয়া খালোঁ, এতিয়া অকণমান দেৰিকৈ খাম আৰু আকৌ গৰম কৰি পেলাই।
অ' তাকেহে বতৰটো ইমান কিবা গৰম এটা দিছে।
নকবি আৰু গৰমৰ মানে
গৰম বুলিলে গৰম, বৰষুণ বুলিলে আকৌ কেইবাদিনো বৰষুণ। আকৌ বিজুলী, গাজনি।
অ' সেইটোয়ে আৰু যেতিয়া বিজুলী গাজনী দিব আৰু লগালগ বিজুলী বাতি কাটিয়ে দিব নহয় আৰু।
একদম আৰু, তাৰপা গৰমতে বিচনী মাৰি মাৰি থাকা।
উম, পৰসি ৰাতিও নাই।
নাই নাই, এইকেইদিন ৰাতি ভালকৈ শুবই পোৱা নাই।
নাই পৰা অ'। মোৰতো ৰাতি একমান বাজে বা দুইমান বাজে তেনেকে বাজিয়েই যায়। আকৌ ৰাতিপুৱা বিদ্যালয়ও থাকে যাবলে। এই মানে বিদ্যালয়ৰপৰা অহাৰ পিছতহে অকনমান শুৱাটো হয়। উম। সেয়ে কিনো হৈছে বতৰটো।
আকৌ কৰ'বাত ক'ৰবাত এইবিলাক ঢেৰ। অ' কৰ'বাত কৰ'বাত দেখিছোঁ আ পানী কিমান হৈছে, এই পাহাৰ চাহাৰবিলাক খহি ৰাস্তা পথবিলাক বন্ধ হৈ গৈছে।
অ' আৰু তই মানে এনেক এনেকুৱা হয় বতৰটো, এই দেখিবি ৰ'দ দি আছে অকমান মুহুৰ্তৰ পিছতে আকৌ বৰষুণ।
অ' বৰষুণ। আমাৰ হেৰি দাদাহঁত ফুৰিবলৈ যোৱা কথা আছিলে শ্বিলং ফালে। তাৰপিছতে উ, বাতৰিত ওলালেই নহয় এই কিবা পাহাৰ খহি গোটেই ৰাস্তা ভাগি বন্ধ হৈ অৱস্থা নাইকিয়া। আকৌ সিহঁতৰ যোৱাটো নহ'লেগৈ আৰু।
অ' তাকে আকৌ এতিয়া বানপানীও হৈছে দেখিছ নে?
দেখিছোঁ দেখিছোঁ পাই।
কিমান মানে মানুহৰ ঘৰ দুৱাৰ ভাঙি গৈছে, সচাকে। এ, কালি কালি শুনিছিলোঁ বাতৰি এটা। এই এনেকে ধেমাজি জিলাতো হৈছে, একদম পুৰা মানে খহায় নিছে।
নাই দিছে।
তাৰাপা মানুহখিনি মানে এনেকে ওচৰ চুবুৰীয়া আৰু গোটেইখিনি লগতে আছিলে, নদী কাষৰীয়া অঞ্চলতে বাস কৰিছিলে। তাৰাপা মানে একে কোবতে আৰু গোটেইখন খহাই পেলাই লৈ গুচিয়ে গ'ল আৰু।
একদম আৰু, আৰু যে দেখি দেখি ইমান বেয়া লাগিছে বাতৰিবিলাকত।
সঁচাকে মানুহজনে মানে কান্দিছে আৰু।
কেলেই নাকান্দিব বাৰু চাচোন, কিমান কষ্ট হয়, হয় নহয় ঘৰ এখন
সেইটোৱে আৰু প্ৰয়োজনীয় খা সঁজুলি কিমানখিনি মানে লাগে ঘৰ এখন বুলি ক'লে।
উম।
তাৰপা
গোটেই গৰু, ছাগলী উটুৱাই গৈছে।
অ' জীৱ জন্তুবিলাকো মানে একো ঠাই নোপোৱা নিচিনা হৈছে, এতিয়া দেখিছোঁ মানুহৰ মানে ঘৰ বিল হেৰিয়ত থকা। ৰাস্তাই পদূলিয়ে তেনেকে বান্ধি মেলি থৈছে আৰু। এতিয়া খাবলৈ মেলিবলৈ একো নাপোৱা হয় নহয়। ঘাঁহ বন একোৱে নাই আৰু খেৰ কোপাকেনো ধৰক কিমান খাব।
কিমান খাব সেইটোৱে। আমাৰ যে সেই গৰু দিব লাগে একে জেগা নাইকিয়া হৈছে, পানী যে চবফালে। আকৌ পথাৰতো দিবগৈ নোৱাৰি, পথাৰত এয়া ৰাইজে এতিয়া ৰুইছে অ'।
সেইটোৱে।
আৰু এদিন এজনী মুকলি হৈ পেলাই খালেগেই কঠীয়া এগাল।
অ' আৰু সেইটোত মানে এটা বেয়া পায়ো লাভ নাই কাৰণ চবৰে কঠীয়া প্ৰয়োজনীয় বস্তু হয় নহয়? সেইটোত কোনোবাই কিবা কব বা হেৰি কব বুলি মানে ৰাখিও লাভ নাই এতিয়া তোৰ মোৰ ঘৰত তেনেকে যদি মোৰ ঘৰতো কোনাই খালেহিতেন সেইটোতো মই ভাল নাপা পালোহেঁতেন বা মোৰ ঘৰৰ মানহে ভাল নাপালেতেন।
অ, সেইটয়ে আমাৰ আকৌ কালি কি হ'ল ইয়াতে এক্সিডেণ্ট এটা হ'ল মানে দুৰ্ঘটনা এটা হ'ল নহয় এই অলপ আগলে আমাৰ ঘৰৰ পৰা। এই মিচিং মানুহ আছ আছিলে মানে আমাৰ এইবিলাক আকৌ মাটিবিলাক কিছুমান মিচিং মানুহেও কৰে কিছুমান মুছলিম মানুহেও কৰে নহয়। মিচিং মানুহে আহিছিলে খেতি কৰিবলে ডেৰমহীয়া কেঁচুৱাত টা লৈ আহিছিলে হেৰো তাৰপিছ সন্ধিয়া সময়ত মানে চাৰিটা পাঁচটামান বজাত ঘৰলৈ বুলি উভ যাওঁতে গাড়ীখন কি কি স্বৰূপত জানো উ হেৰি মানে পুল এটা আছিলে পুলটো পাৰ হৈ সেই মানে ৰাস্তা কাষলৈ বেছিকে কাটি হৈ গুচি গ'ল।
অঁ।
পৰিলেগে নহয়, মানুহ হালে মানুহ হালে দুখ পোৱাটো পোৱাই কেঁচুৱাটো মৰিয়ে থাকিলে হেও ইমান বেয়া লাগিছে।
সঁচা কেও আজিকালি মানুহৰ মানে মৃত্যু বুলি কলে এতিয়াহে শুনি ছ নে হেৰিয়ৰ যে ছোৱালী এজনীক যে ধৰ্ষন কৰিলে। এ তেৰ বছৰীয়া সেই ছোৱালীজনী গাত কি ভুল আছিল বাৰু চাচোন ইমান মানুহ মানে পিশাচ হৈ গৈছে, তেৰ বছৰীয়া ছোৱালীজনী কম সৰু ছোৱালী হ'ব লাগিব নে।
সঁচাকে দেই কালি প কালি নে আজি ৰাতিপুৱা বেলা পাইছোঁ বাতৰিটো
মোৰ দেখি মানে ইমান বেয়া লাগি গৈছে নহয়। ধেততেৰী এ নাৰীয়ে মানে প্ৰধান শক্তি বুলি কয়চোন।
উম।
এই আজিকালি মানে একো হেৰি নাই অকণো মানে কাৰোৰহে সে এনেকুৱা মানে
মৰম-দয়া বোলা বস্তুটোৱে নাইকিয়া হৈ থাকিল অ।
অঁ, আৰু বয়সৰ লগত কথা নাই গম পাইছো নাই? বুঢ়ী মানুহ এজনীকো হৈছে তেনেকুৱা ধৰক ষন কৰিছে সেই একেবাৰে কেঁচুৱা এটাকো কৰিছে। তেনেকুৱা মানে কোনোৱে সুৰক্ষিত নহয় এইখন সমাজত।
বেটি বাচাও বেটি পঢ়াও বুলিয়ে চোন প্ৰধানমন্ত্ৰীয়ে সেইটো এটা শ্লোগান দি দিছে। তাৰ পিছতো
তাৰপিছতো চাচোন কেনেকুৱাখন কৰে।
এখন দেশতে যদি এনেকে হবলে হয়। এতিয়া চাচোন সেই দুদিনমানৰ আগত অম্বুবাচী মেলা পাতি গৈছে। কামাখ্যামাৰ সেই আৰ্শীৰ্বাদত।
উম।
গতিকে সিমানখিনি ভক্তি কৰি পেলাই যদি আকৌ নাৰীকে যদি এনেকুৱা কৰিবলৈ হয়।
হয়। অঁ।
ভগৱানক পুজি মানে কি অৰ্থটো থাকিলে, সেইটোৱেই।
দেৱী বুলি যেনিবা কামাখ্যা মাক পুজিছে। বাকীবোৰক যদি বেয়া ব্যৱহাৰে কৰিছে, বেয়া চকুৰে চাইছে অঁ তেনেহ'লে আকৌ দেৱী পূজা কৰি কিবা লাভ আছে জানো?
সেইে আৰু নাই মানে, যিকেইজনে তেনেকুৱা কৰিছে কি তেওঁলোক কৰ মা, ভন্টি, বাইদেউ এইবোৰ নাই নেকি হা
ময়ো ভাবোঁ
তেওঁলোকৰ কথা ভাবি অন্তত ত মানে, ইমান সৰু ছোৱালী এজনী নে দিনক দিনে দেশখনেই চাবানে, ৰাজ্য়ই চাবানে জিল
ওলাই যাব লাগে ভয় লগা হ'ল আজিকালি ছোৱালীবিলাক।
অ', প্ৰতিটোতে মানে অকল বাতৰি মানে নেতিবাচক দিশটোহে দেখা পাওঁ মানে, ইতিবাচক দিশটোতকেও।
নাই নাই এতিয়া, আজিকালি এতিয়া তই চা তই চাচোন এতিয়া বাহিৰত কিমান ল'ৰা ছোৱালী ঘৰৰ পৰা আঁতৰত থাকে তাকে ন এতিয়া তয়ে আছগে, ময়ে আছিলোগৈ সিমান আঁতৰত আমাক
আৰু ঘৰৰ মানুহে আৰু কিমান এটা চিন্তা ধৰ।
কি শান্তিত থাকিছিলে বাৰু তই ভাবচোঁন তেনেকুৱাবিলাক বাতৰি শুনি।
অ', সেইটোৱে। মোৰ এতিয়া এটা মানে ভয় লগা হৈছে, সঁচাই কৈছো, ৰাতি বিয়লি মানে ধৰ
অ', এতিয়া কিবা তোৰ এতিয়া পতককে কিবা এটা যেনিবা অসুবিধা হ'ল ৰ মানে তোৰ যেনিবা এই বনাবলৈকে একো কিবা এটা নাইকিয়া হ'ল পতককে তইতো ওলাই যাবই লাগিব দোকানলৈ ৰাতি হওক কিবা হওক কথা নাই তইতো নোখোৱাকে থাকিব নোৱাৰ ন এতিয়া তই যাবি কেনেকে তই সিমানখিনি সুৰক্ষিত হয় জানো যে তই, অকলে ৰাতি বিয়লি ওলাই গলি পটককৈ কিবা এটা বজাৰ কৰি আনিলি খালি। সিমানখিনি সুৰক্ষিতত অনুভৱ কৰ জানোঁ।
সেইটোৱে। আৰু আমাৰ ইয়াত মানে এ হ'ল বাৰু দুসপ্তাহ মান হ'ল তাৰছত তাৰিছতে আমাৰ সেই বৰমায়ে কৈছিলে, সোপা ধৰা ওলাইছিলে তাৰপিছতে জনিবা মোক মানে, মই অকণ ভয়কৰ বুলি গম পাই যে তা গতিকে তে বৰমাই কৈ থৈছেহি আৰু যেনিবা সেই ৰাতিপুৱেলি দৰ্জা খুলি মেলি নিদিবা
অঁ।
আৰু অকণমান সোনকালে কুবা এনেকে কৈছেহি আৰু মানে তাৰ কোনোবা অকণমানি কেঁচুৱা এটা শুই আছিলে তাৰ পৰা মনে মনে উঠাই লৈ গৈছিলে আহি পাছত মু দেখিলে আৰু।
অ' ভালকে থাকিবি পাই, ভয়ে লাগে এইবিলাক।
উম। সচাঁকে আজিকালি তো কাকো বিশ্বাস কৰিব নোৱাৰা নহয়
অঁ তোকো কৈছো তই কিবা কিবি আনিবলৈ থাকিলে আবেলিয় আনি থৈ দিবি কাৰোবাৰ লগত গৈ।
অ', মই আবেলিয়ে আমি মানে তোৰ সাত কিমান বজালৈ আকৌ কোঠা পায়েই যাওঁহি আৰু।
অ' আজিকালি বাৰু অলপ দেৰিলৈকে পোহৰ হৈ থাকে কাৰণে সুবিধা হয়।
থাকে উম উম, এই আমা বাৰু এই এইকনত মানে যিখিনি মানুহ আছে এইটো চৌপাহটোত এইখিনি মানুহ বাৰু ভালেই বাকী মানে বাহিৰা মানুহখিনিহে আৰু, আমাৰ যিখন জপনা আছে মানে জপনাখন ইমান এটা মানে সুৰক্ষিত নহয় মানুহ আহোঁ আহিব পাৰে মানে।
অঁ
সেইটো কাৰণে ভয় লাগে আকৌ ৰাতিপিয়লে দিনত বাৰ
নাই উ উ
অতিনে
সেইটো হয় বাৰু, হেৰি কৰিবি এই উ মালিকক ভালকে কবি আৰু মালিক মালিক যিমান যি হ'লেও ছোৱালী থকা জেগা নহয় জানো ভালকৈ ক'লে ঠিক ঠাক কৰি দিবওঁ পাৰে।
বৰ্তা বোমা আহে বাৰু দেই মানে বৰ্তাত তটো বৰমা বাও দিনত আহে বৰ্তা তোৰ ৰাতি যেতিয়া আঠ মান বাজি যায়, মানে যেতিয়া জপনা মাৰে তলা মৰাৰ পিছত যেনিবা গোটেই মানে চৌহদটোত ঘূৰে আৰু
উম
ঘুৰি পেলাই, চাই মেলি যেনিবা যায়
অঁ
মে ঘৰটো মানে এটা চাইডত আছে আৰু বৰমাহতৰ আৰু আমাৰ গোটেইখিনি সখিনি চৌহদটো তেনেকৈ একেলগে আ চ আৰু
তে চাই চিতি থাকিলে বাৰু থাকিবলৈ ভাল অকণমান সুৰক্ষিত অনুভৱ কৰা হয় ন, যিহেতু নিজৰ ঘৰৰ নিচিনাই হয়লোক
নহয় সেইটোৱে বৰ্তা বমা ধৰ লগতে হেৰিয়ত আছে কাৰণে এটা সাহস এটা আছে আৰু।
উম পতককৈ মাতিলেও শুনিব বুলি।
অঁ মাতিলা বুলিবলৈ, আৰু বৰমাহতও যথেষ্ট মৰম আছে বাৰু
আজিকালি মানুহো পাবলৈ টান আকৌ
উম সেইটোৱে। মানে কিছুমানে অকল ধৰ পইচাটোহে লাগে আৰু বাকী ত কিছ কিনে হয় এইবোৰ নাচাই নহয়।
ঠিক আছে বাৰু দে, বৰষুণ দি বুজিছ।
অ অ' হ'ব হ'ব।
অ অ'।